ভালনে তোমাৰ
হেল্ল'
হেল্ল'
হেল্ল'
শুনা পাইছা?
অ অ শুনি পাইছো শুনা পাইছো অ কোৱা
উম ভালনে তোমাৰ?
হেল্ল
ভালনে তোমাৰ?
অ অ অ ভাল, তোমাৰ কোৱা?
এইয়া চলি আছে আৰু। বাকী কোৱা?
আ মই ভাবিছো শিৱসাগৰ যোৱাৰ আগত গুৱা আ গুৱাহাটীৰ কাৰনে আকৌ এবাৰ আহ ভালকৈ কি চাই লোৱা য যাক, তুমি কি ভাই কি পতক তুমি হ'লে ক'ত ক'ত য যাবা?
মই ভাবি আছো শিৱসাগৰ যোৱাৰ আগত গুৱাহাটীখন ভালকে চাই লওঁ আৰু। ত গুৱাহাটীত চাবৰ বহুত ঠাই আছে। ৰাতিপুৱাতে তুমি কামাখ্যা মন্দিৰৰ পৰা আৰম্ভ কৰিব পাৰা এ পাহাৰৰ ওপৰৰ পৰা ৰাতিপুৱাৰ দৃশ্য টো বৰ ধুনীয়া লাগে ন? তুমি ৰাতিপুৱা ৰাতিপুৱা কামাখ্যা মন্দিৰত যাবা কামাখ্যা মন্দিৰত পূজা দিব পাৰিবা। কামাখ্যা মন্দিৰতটো গমেই পোৱা ন?
অৱ, অৱ', অৱ'। আহ দুপৰীয়াত দুপৰীয়া তুমি ফেঞ্চি বজাৰত আহ, চাহ ভাত খায় তাৰপাছত আসাম ষ্টেট মিউজিয়াম বা প্লেটিনিয়ামৰত বহিব পাৰা। এ এচিতো থাকিব এচিও থাকিব থাকিব আৰু জানিবলৈ বহুত কথা পাবা।
এইবিলাকতো থাকেই, ছোৱা মই কি চাওঁ মই বিচাৰো যে কামাখ্যা মন্দিৰৰ পূজা দি ওলাই পেলাই এই ফেঞ্চি বজাৰত ভাত চাত খোৱাতকে মই বিচাৰো যে ব্ৰহ্মপুত্ৰৰ পাৰত বহি পেলাই অলপ সন্ধিয়াটো অ' উপভোগ কৰো, যেনেক ব্ৰহ্মপুত্ৰৰ পাৰত বহিলে ঠাণ্ডা বতাহ থাকিব তাত এচিৰ কোনোৱে দৰকাৰ নাই।
ঠিক আছে ত' তাত যিটো পাহাৰ নদীৰ পাৰত বহি পেলাই ইমান ধুনীয়া এটা তাত বত তাহ থাকিব, তাত তাতে ধুনীয়াকে ঘুৰিব পাৰিম আমি খোজ কাঢ়িব পাৰিম।
সঁচাকৈয়ে ব্ৰহ্মপুত্ৰৰ গধূলি সময়ত বৰ আহ মৰম, মৰম লগা তাৰ পিছত ৰাতি আহ দীঘল পুখুৰীত আহ উ কি তাৰপিছত দীঘল পুখুৰীতো আৰু আমালোকে ফুৰিব পাৰিব।
সেইটোতো আছেই দীঘল পুখুৰীতো গমেই পোৱা তাত খোৱা বোৱাৰ কাৰণে মানুহ কিমান যায়। তাত তাত থকা দোকান বিলাক, তাত থকা গছ গছনিবিলাক, ইমান পুৰণি গছ গছনি বাপৰে।
মেইনলি তাত দীঘল পুখুৰী যোৱাৰ কাৰণ দু টাই হ'ল তাত ইমান ধুনীয়াকে দোকান বিলাক বহে। তাত ন আমাৰ আমাৰ নিচিনা অ ল'ৰা ছোৱালী বিলাক যায়। কিমান ধৰণৰ তাত খোৱা বোৱা ন, সেইবিলাক টেষ্ট কৰিব পাৰে। অসমৰ অথেণ্টিক খোৱাবিলাক তাত পোৱা যায়। লগতে ষ্ট্ৰিট ফুড পোৱা যায়, সেইবিলাক খাব পাৰে।
তুমি কেতিয়া যোৱাৰ কথা ভাবি আছোঁ।
বাকী এইবোৰ বাদ দিয়া শুনা মোৰ কথাটো শুনা। গুৱাহাটীখনতো ঠিক আছে শিৱসাগৰত তুমি কি চাবলৈ যাবা এ কিবা গম পোৱা নে মই তোমাক কেইটামান জেগা ক'ম।
শিৱসাগৰ মোৰ মই ইমান ডিটেইলত নাজানো শিৱসাগৰ।
চোৱা শিৱসাগৰ গ'লে ন তোমাৰ বেছি নহয়, তোমাৰ তাত মানে ঘূৰিব বিচাৰিলে শিৱসাগৰখন বহুত ধুনীয়া জেগা। শিৱসাগৰত তুমি জয়দৌলত যাব পাৰিবা শিৱদৌলত যাব পাৰিবা। ঠিক আছে তাৰ পিছত শিৱসাগৰৰ কাৰেংঘৰ ৰদ তলাতল ঘৰ গোটেই কেইটাৰ এটা এটা বেলেগ বেলেগ ধৰণৰ তাৰ বৈশিষ্ট্যৰ আছে ঠিক আছে, এইবিলাক ঘূৰি চালে তুমি গম পাবা যে আগৰ দিনৰ আমাৰ অসমত কি কি ধৰণে ঘৰ বিলাক বনাইছিলে তাত কি কি ধৰণৰ আৰ্কিটেকচাৰ আছে মানুহ বিলাকে বহুত ধুনীয়াকে চাব পাৰে আৰু আজিকালি ইমান ধুনীয়া সুবিধা হৈছে। তাত গ'লে এজন নজনা মানুহে যদি যায় শিৱসাগৰ খন ঘূৰিম বুলি ক'লে তাত আজিকালি টুৰিষ্ট গ্ৰাইডৰো ব্যৱস্থা কৰি দিয়া হৈছে। সেইখিনি বস্তু বহুত ভাল হৈছে। অসম চৰকাৰৰ পৰা যে টুৰিষ্ট গাইড বিলাক প্ৰভাইড কৰে। টুৰিষ্ট গাইডে আমাক ধুনীয়াকে বস্তু বিলাকৰ কেনেকে কৰ পৰা কি বিলাক হৈছিল। আগতে আহোম ৰজাবিলাক কত থাকিছিল। ক'ত সিহঁতে পূজা পাঠ কৰিছিল। গোটেই বস্তু বিলাক জানিব পাৰো। এইটোতো একেবাৰে আজি আজিৰ দিনত ইেইবিলাক বস্তু চালে আমি পুৰণা দিনৰ বহুত কথা জানিব পাৰো মনত পৰে। তাৰ পিছত শিৱসাগৰখন ঠিকে আছে। দি তুমি ডিব্ৰু ডিব্ৰুগড়ৰ সেয়া ব্ৰীজখন গৈছিলানে?
অ', ব্ৰীজখনণ্ডত মই গৈছিলো। এবাৰেই গৈছো।
সেইখন অসমৰ চবতকে ডাঙৰ ব্ৰীজ বগীবিল ব্ৰীজ সেইখন ঘূৰাৰ টো কথাই বেলেগ ডিব্ৰুগড় চাব পাৰো। বাদ দিয়া এইবিলাকতো হ'লেই গুৱাহাটীত তুমি চাৰি বছৰ থাকিলা। গুৱাহাটীত পাঁচ বছৰ থাকিলা। গুৱাহাটীত ইমান দিন তোমাৰ গ'ল গুৱাহাটী তোমাৰ এটা জেগাৰ নাম কোৱা যিটো তোমাৰ চবতে বেছি ভাল লাগে।
গুৱাহাটীৰ জাগাৰ নাম মই যেতিয়া গুৱাহাটীত নাৰেংগীতে থাকোতো। মই সিমান গুৱাহাটী ঘুৰাই নাই ভালকে
গুৱাহাটী ঘূৰিবলৈ নহয় গুৱাহাটীত থকা এটা জেগা যিটো মানে ভাল লাগে যে, গুৱাহাটীৰ এইখন জেগা ভাল শুনিছো ভাল জেগা যাবলৈ মন আছে। তেনেকুৱা এটা জেগা। সেই সেই ঠাইট টোৰ নাম কোৱা যিটো জেগাত তুমি গুৱাহাটীৰ যাব বিচাৰা বা তুমি যোৱা নাই।
গুৱাহাটী গুৱাহাটীৰ মই এক্সপ্ল'ৰ কৰাই ন গুৱাহাটী পুৰা আৰু মই জাগাৰ নামো ভালকৈ মই জানা নাই।
তে চোৱা মইতো ক'ম তুমি গুৱাহাটীত যেতিয়া ঘুৰা নাই। গুৱাহাটীত তুমি এটা কাম কৰিবা প্ৰথমে কামাখ্যা মন্দিৰটোৱে ঘূৰি লোৱা সেইটোতকে ভাল ঠাই ঘূৰাৰ কাৰণে নাই।
এটোতো ষ্টচন এটোতো ষ্টচনৰ একদম কাষতেই হয়।
এইটো গুৱাহাটী ষ্টেচনত নহয়। তুমি কামাখ্যা ষ্টেচনত নামিব লাগিব তাৰ পৰা একদম ওচৰত হয়।
সেইখিনি ঘূৰি লোৱাত
তুমি কিমান টাইম গৈছা কামাখ্যাত
মই গৈছো মই পাচ ছয়বাৰ কামাখ্যাত গৈছো। পূজা দিছো কামাখ্যাত সেইখিনিত ঠিক আছে। গুৱাহাটীৰ তাৰ পিছ ফেঞ্চি বজাৰ গৈছা?
গৈছো এবাৰ দুবাৰ পিছ
ফেঞ্চি বজাৰ গৈছা আহ, তেতিয়াহ'লে পল্টন বজাৰ?
গৈছো চেন ভিজিট কৰিছো। পল্টন বজাৰ আৰু ফেন্ঞ্চি বজাৰ।
আচ্ছা আৰু হেৰিটো অ', এটো কি কয়। গুৱাহাটীত থকা এইয়া উম, বালাজী টেম্পল টো ঘুৰিছা।
নাই। বালাজী টেম্পল এক্সপ্ল'ৰ কৰা ন
আচ্ছা, ঠিকে আছে বাৰু তুমি গুৱাহাটীৰ মেইন মেইন জেগা কেইটাই ঘূৰা নাই।
বাকী গুৱাহাটীত বেলিলিও বুলি এটা জেগা আছে যিটো সন্ধিয়াৰ কাৰণে বহুত ভাল। গুৱাহাটীত লাচিত নগৰত এটা গান্ধী মণ্ডপ বুলি জেগা আছে যত বহুত ডাঙৰ এটা জাতীয় পতাকা এটা আছে আমাৰ তাত সেইটো জেগা গান্ধী মণ্ডপখনো ঘূৰিব পাৰা বেলি ভউতো ঘূৰিব পৰা এইবিলাক সন্ধিয়া ৰাতিপুৱা ঘূৰিবৰ কাৰণে বহুত ভাল। তাৰপিছত ইয়াতে এটা মন্দিৰ আছে ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত তে আছে শুনিছিলা নামটো
কি নামটো?
নৱগ্ৰহ মন্দিৰটো শুনিছা নাম এইখন একদম ব্ম মাজত আছে যিটো বস্তু তুমি আজিকালি ৰোপ ৱে দিও যাব পাৰিবা আৰু ফেৰী দিও যাব পাৰিবা। ফেৰিদি যোৱাৰতো মজাই বেলেগ ফেজদি ফেৰিদি গ'লে তুমি ধুনীয়াকে ব্ৰহ্মপুতৰ মাজেৰে আৰু মানুহৰ লগত ধুনীয়াকে ফেৰি দি যাব পাৰিবা।
ৰোপৱে' ষ্টাৰ্ট হৈছে জানো।
সেইখিনি হৈ গল ৰৌপ ষ্টাৰ্ট হ'ল ৰৌপে হ'লে তুমি পাৰ হৈ যাব লাগিব সিটো পাৰত গৈ পেলাই পিছত আকৌ আহিব লাগিব।
তুমি গুৱাহাটীত পুৰা
উপৱগ্ৰহ মন্দিৰতটো চাব পাৰা। তাৰ পিছত নতুনকে গুৱাহাটীত তিনি চাৰিখন পাৰ্ক হৈছে। সেইখিনি পাৰ্ক চাব পাৰা।
তুমি গুৱাহাটী পুৰা এক্সপ্ল'ৰ কৰি কৰিছা ন।
মই গুৱাহাটীখন ঘুৰিছো গুৱাহাটীৰ অ প্ৰায়ভাগ জেগাই মই ঘুৰি পেলাই চাইছো। কিন্তু মোৰ চবতকে যিটো ভাল লগা জেগা গুৱাহাটীৰ ভিতৰত সেইখন কামাখ্যা মন্দিৰ হয়। কামাখ্যা মন্দিৰৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যদি থাকা তুমি তোমাৰ কোনো ধৰণৰ অ মানে মনত কোনো ধৰণৰ সেইটো ভাব নাহে যে আমি ঘূৰি যাব লাগিব বা ঘৰত যাব লাগিব। গোটেই দিনতটো তাত তুমি ধুনীয়াকে পাৰ কৰিব পাৰিবা।
আচ্ছা মই গুৱাহাটী
জেগা ভাল পূজা দিবৰ কাৰণে ভাল বহুত দূৰ দূৰৰ পৰা মানুহ আহে।
ক'ত কামাখ্যাত
বাকী এনে অসমত অসমত তোমাৰ এটা ভাল লগা জেগাৰ নাম কোৱা ঠাইৰ নাম। যিটো ঠাই তুমি ভাল লাগে তোমাৰ অসমত।
অসমৰ ভাল জেগা নগাঁও আছে, গুৱাহাটী আছে, লামডিং আছে।
নগাঁওখন ভাল লাগে তোমাৰ।
ভাল, মই, মই ইমান অ, অ ঘূৰাই নাই।
আচ্ছা।
মই ইমান ঘূৰাই নাই তো মই এক্সপ্ল'ৰ কৰা জেগা কয়ক্টেই আছে আৰু।
নাই নগাঁও খনো ভাল চহৰ, নগাঁও ঘূৰিব পাৰা নগাঁওত ঘূৰিবলৈ ন
অঁ মোৰ, মই ডিব্ৰু ডিব্ৰুগড় গৈছোঁ, এবাৰ ডিব্ৰুগড় গৈছোঁ। ত' ডিব্ৰুগড় অহ, ডিব্ৰুগড়ো ভাল লাগিছে।
ডিব্ৰুগড়ৰ চবতকে ডাঙৰ এটা মন্দিৰ আছে, জগন্নাথ মন্দিৰ। তাত গৈছিলা? তাত পূজা দিছানে?
অঁ দিছোঁ, এবাৰেই দিছোঁ।
সেই মন্দিৰ খনৰ এটা বহুত ডাঙৰ এটা এনেকোৱা মানে মহত্বপূৰ্ণ কথা আছে। সেইখন মন্দিৰ, এনেকুৱা এটা মন্দিৰ, যিটো জগন্নাথ মন্দিৰৰ চাৰিও পাশে আমাৰ হিন্দু ধৰ্মত, যিমান কেইটা দেৱ - দেৱতা, দেৱী আছে গোটেই দেৱ দেৱতাৰ বেলেগ বেলেগ কে প্ৰতি ষ্ঠা কৰা হৈছে তাত, তাত বেলেগ বেলেগ মন্দিৰ আছে, সেইকেইটাটো চাইছাই
অঁ চাইছোঁ, পূজাও দিছোঁ মই।
তাত গণেশ মন্দিৰ আছে, তাত তোমাৰ অ' শিৱ মন্দিৰ আছে, তাত কালী মন্দিৰ আছে
আৰ অঁ, ৰাম, ৰাম সীতা মন্দিৰো আছে।
তাত ৰাম সীতা মন্দিৰও আছে, তাত কৃষ্ণৰ মন্দিৰো আছে, সেইটো মন্দিৰ এনোক কোৱা ‌এটা মন্দিৰ, যিটোৰ চাৰিওফালে মন্দিৰে ভৰ্তি।
উম, দেখিছোঁ। হু।
বাকী হোজাই, হোজাই জেগাখন কেনেকুৱা লাগে?
লাগে আৰু ঠিক ঠাক।
হোজাইত এনেই কি কি আছে ঘূৰিব কাৰণে?
ঘূৰিবৰ কাৰণে মানে মন্দিৰেই আছে আৰু। বহুত মন্দিৰ আছে যেনে, আ' ৰা আ কিবা অঁহ। ৰাম, ৰাম ঠাকুৰৰ মন্দিৰ এটা আছে, ৰাধাকৃষ্ণৰ মন্দিৰ আছে। লি মন্দিৰ আছে, মন্দিৰি চ'ব আৰু।
কিবা মন্দিৰ আছে নেকি যিটো, যিটো অসমৰ চ'ব মানুহে গ'ম পায় যিটো হোজাইত আছে বুলি?
নাই নাই নাই, এনে কোনো মন্দিৰ নাই।
তোমালোকৰ ওচৰে পাজৰে থকা এনেকুৱা এটা জেগা, যিটো জেগা চ'বে অসমৰ প্ৰত্যেকটো মানুহে গ'ম পায়
এইটো, আঁ এইটো আছে, নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ।
হয়। সেইটোৰ কথা মইও শুনিছো, সেইটো ময়ো শুনিছো নগাঁও নগাঁওটো হোজাইৰ একদম ও ওচৰীয়া ডিষ্ট্রিক্ট হয়নে নহয়, তাৰে মহামৃত্যুঞ্জয় মন্দিৰখন বহুত প্ৰসিদ্ধ, বহুত অস অসমৰ বেলেগ বেলেগ জেগাৰ পৰা মানুহ তাত যায়।
উম।
এনে তাত যোৱাৰ একদম ধুনীয়া সময় কোনটো? যিটো সময়ত গ'লে আমি মন্দিৰৰ, মানে পূজা খিনি দিব পাৰো বা
ইভিনিঙত ইভিনিঙত, ইভ সন্ধিয়া অঁ
সন্ধিয়া কেইটামান বজাত গ'লে আমি মন্দিৰত পূজা দিব পাৰিম?
সন্ধিয়াত